হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' শুনিছা?
শুনিছো কি কৰিছা?
নাট আছোঁ
মই এনেই ভাত
হা! ভাত খালা!
অ, ভাত খা খোৱা হোৱা নাই, ভাত বহা নাই এতিয়ালৈকে।
কিহে বনাইছে?
তোমাৰ এই এ কুন্দুলি।
উম,
চাবা ধোৱা দালি তৰকাৰি তাৰপৰা মাছৰ গুড়া ভাজি বঙালী ধনিয়া পাত দি পেলাই।
আকৌ হম মাংস আনিব গৈছো বুলি কৈছিলা।
মাছ মাছ।
অ, ক্ৰচ মাছ আনিলা নে নাই?
অ, মাহ সেয়া মাছ আনিলো। তাৰ উপৰেঞ্চিও তোমাৰ তাৰমানে জাল পাতিছিল মামাই
উম,
তোমাৰ মাছ পাইছিল যে, সেয়া মাছ আকৌ বেয়া হৈ যাব যে
অ,
আমাৰ ঘৰত মানে এই সৰু মাছটো এই ভেচেলী গৰৈ মাছ এইবিলাক তোমাৰ তাৰমানে নাখায় ইমান সেইখিনি কি কৰে মায়ে গুড়ি ভাজি বনাই পেলাই বঙালী ধনিয়া দি দিলে মানে চবেই খায়।
অ,
বঙালী ধনিয়াটো তেনেকৈ দি দিছে। আৰু মই তোমাৰ এই কাৰেন নাই এতিয়া তোমাৰ কাৰেন গ'ল।
অ,
সেইকাৰণে কি কৰিম নকৰিমকে ভাবি- ভাবি ৰা তাৰ কাষলৈকে আহি চকীখন! তোমালোকৰ ফালে আছে নি?
উম,
উম, উম, থাকিব চাগে তোমালোকৰ ফালে! এইফালে আকৌ তোমাৰ বানপানীও যে!
অঁহ', কি তোমালোকৰ দক্ষিণ ভাঙা কাৰনতো নেকি!
নহয়, নহয়, আমাৰ গহপুৰ।
হা!
গহপুৰ। উম,
আমাৰতো নহয়।
তোমালোকৰ তো ক'ৰ হয়?
মই গম নাপাওঁ দেই!
অ', -অ',। উম, তাকে এতিয়া তোমাক, উম তোমাৰ এতিয়া কাৰেণ্ট নাই যে গৰমত থাকিব পৰা নাই।
উম।
সেইকাৰণে চকীখন লৈ পেলাই ৰাস্তা কাষতে বেঞ্চ খনত ভৰি-চৰি তুলি, চকী খনত আউজি বহি আছো আৰু। হৱাও বতাহ খাই খাই, তেতিয়াই তুমি ফোন মাৰিছা।
তোমালোকৰ ঘৰৰ বাৰাণ্ডাতে ধুনীয়া জেগা থাকোতে আকৌ বেলেগত কিয় ওলাব লাগে?
উম, হুম,
ঘৰৰ বাৰাণ্ডাতে ধুনীয়া জেগা থাকোতে আকৌ বেলেগত কিয় ওলাব লাগে?
নহয়, নহয়, আমাৰ ঘৰৰ সীমাতে আছো, তোমাৰ এই আগফালে যে আমাৰ একেবাৰে ৰাস্তাৰ ঘৰত যে পকাকণ যে আছে!
উম।
সেইকণৰ কথা কৈ আছোঁ মই।
অ', - অ'।
উম।
উম।
আৰু মা হত, কেতিয়া পালেহি সকামৰ পৰা আজি?
দিনতে পালেহি।
দিনতে পালেহি, দেউতা!
দেউতাও দিনতে পালেহি।
অ', - অ', - অ', - উম, বা।
কয় হ'ল।
আকৌ মাক কোনে আনিলে গে?
মা, অকলে আহিলে।
উম। হয় নেকি!
উম, কালি কিয় লাগিলা? মনালিছা দেউতায়ে বাৰে বাৰে যে ফোন কৰি আছিলা। হেল্ল'।
অঁহ'।
হেল্ল'। মনালিছ লৈ বোলো বা-বাৰে বাৰে যে ফোন কৰি আছিলে
অ'।
মোৰ কালি কিয় লাগিলে জানো, তোমালোকৰ ঘৰৰ ওচৰৰ মানুহজনীৰ নিচিনা।
হ'ব পাৰে দেই।
কালি তাইৰ মুড চুড বেয়া হৈ গৈছিলে।
উম, উ।
তাৰমানে অলপ খঙত কৈছে মানুহজনীক।
উম।
মোৰ শুবলে
অ' বিচনা চিচনা পৰা হ'ল?
উম, হ'ল।
উম, উম। তোমালোকৰ ভাল, সেইফালে তোমালোকৰ ফালে ঠাণ্ডা ন'?
উম, আমাৰ ঘৰটো ঠাণ্ডা।
হুম
হোষ্টেলত গৰম বহুত।
হোষ্টেলৰটো আৰু তুমি নক'বা আ, তুমি কৈ কৈ মই গম পাই গৈছোঁগে আৰু। এইখন মানে এখইন জুই একুৰা জ্বলাই থোৱা নিচিনা হয় মানে আৰু।
উমতো।
গৰম দিনত জুই একুৰা জ্বলাই কাষতে বহি থকাৰ নিচিনা হয়।
গৰম চৰম একো উঠা নাই।
তাকে, তোমালোকৰ পাৰিলেহেঁতেন দেই, এ চি এটা এটা ফিটিং কৰি দিব।
ক'ত?
হোষ্টেলত।
পাৰিলেহেঁতেন, নকৰে নহয়।
নহয় মানে চাবলে গ'লে তোমাৰ যিমানকেইখন ফেন চলে
উম।
তাও তাৰ উপৰিও তোমালোকে নিজৰ, নিজৰ ভাবদ ফেন আছেই।
উম।
তাতকে যদি তোমাৰ এ চি এটা লগাই দিয়ে চবকে ফেনো নালাগে, চব ধুনীয়াকে শুবও পাৰিলেহেঁতেন।
উম। আৰু তই এটা লগালে গোটেই ৰুমটোৰ কাৰণে হৈ যাব।
উম।
ডাঙৰ ৰোম আকৌ।
হা?
ডাঙৰ ৰুম আকৌ।
গম পাইছো, ডাঙৰ ৰুম। দুটা লগালেও হ'ব দু, তাৰমানে তুমি এ চি বিলাকৰ টন চিষ্টেমত আহে, কেই টন লগাইছা তুমি। আধা টন, এক টন, ডেৰ টন, দুই টন। তুমি যিমান বেছি লগাবা সিমান তাৰ হেৰিটো বাঢ়িব, দৈৰ্ঘ সীমাটো। তামানে এটা এটাত মানে কাম নকৰিব চাগে, তোমালোকৰ যিমানটো ডাঙৰ। দুটা লাগিব চাগে তাৰমানে সি কাম কৰিব কি হ'ব জানানে সি, গোটেই ৰুমটোক কুবাৰ কৰোতে
উম।
তই গোভাল ইান ঠাণ্ডা কৰোতে মানে আধা ঘন্টামান লাগি যাব। প্ৰথম আৰম্ভ কৰোটে, তাৰ।
উম হয়, নেকি।
উম, তাৰে দুটামান হলে ঘপককে ঠাণ্ডা হয়। কিন্তু সেইটো মানে আৰু তোমাৰ প্ৰথম লগাওঁতে খৰচা টো পৰিব কিনিবলে গলে। তাৰপিছত তোমাৰ মানে বিলটো চাবলৈ গ'লে বিলটো দুইটা সমানেই আহিব।
অ, তাৰমানানে কাৰেণ্ট বিল তমানে ফোন চলাল যিমান অ অ এচিটো চলালে ন।
অ, কিয়নো ফেনো তোমালোকৰ কমচে, কম চৈধ্য, পোন্ধৰখন চিলিং ফেনেই আছে।
উম, অটো।
তাৰ উপঞ্চি তোমাৰ এতিয়া তোমালোকৰ কাৰণে আকৌ এই চিলিং, চিলিং অ, কি, এখন চিলেপৰ, ফেনখনো লগাইছে।
অ, উম।
হেল্ল?
ঔ
মই আজি ভাত খাই ভাত খাই বোলো
অ'।
মোৰ মাংস ফাইছিলে, মোৰ বৰ কিবা লাগি আছিল।
অ উলিয়াবলৈ চেষ্টা কৰা
কৰিলো নোলাই
নোলাই, অ অ এইটো বৰ অশান্তিক কাম আৰু দেই এনেকে দাঁত কিবা ফচা বস্তু
অ টো
খুচি, তোমাৰ জিভা খন গৈ পেলাই তাত লাগিয়ে থাকে।
সেইটো এ টো হেল্ল'
অ'।
উ আৰু তোমালোকৰ ভাত বনাই হোৱা নাই চাগে।
হুম।
তোমালোকৰ চাগে ভাত বনাই হোৱা নাই।
ভাত বনাই হোৱা নাই।
উম।
আমাৰ হ'ব এ আৰু।
হেল্ল'।
অ'।
আৰু এ তোমালোকে যে কালি যে গৈছিলা জেগা এখন মই ৰীলছ্ পাইছিলোঁ নহয়। উ
খালাও তুমি।
মই বোলো সিহঁতি চাগে এইকন জেগালৈকে গৈছে আৰু।
ইনষ্টাত পাইছা চাগে ন।
হ
ইন্ষ্টাগ্ৰামত পাইছা চাগে।
অ'।
উম, উম, উম।
তুমি পাইছিলা নে নাই।
মইতো গৈয়ে আহিছোঁ মই তাৰ পিছতহে মই ৰীলছ- ছীলচ বিলাক পাইছোঁ। কিন্তু এটা কথা মই মোৰ লগৰটোহে মোক লৈ গৈছে ন কালি। তাৰমানে মই তাৰ আগলৈকে গ'ম নাপাওঁ তাত যে এনেকুৱা ধুনীয়া জেগা অকণ আছে। মই গৈ মেলি পোৱা পিছত যেতিয়া ঘূৰি পাইছোঁ। সোমাইছোঁ তেতিয়াহে গ'ম পাইছোঁ ইয়াত যে এনেকুৱা জেগা অকণ আছে।
অ', আগতে গৈ পোৱা নাই।
নাই, নাই।
ভন্তিকে মোকে পৰহি দিছিলে চাবলৈ।
কোনে।
মায়ে।
অ', অ', সিহঁতে মানে আগৰ পৰাই হেৰি কৰি আছিল ন।
উম।
উম, উম, উম তোমালোকো যাব পাৰিলা